হেল্ল, কি কৰিছে? এ, বহি আছো তুমি কি কৰিছা? আছো এনেই, ভাত খালা?
নাই ভাত বনোৱাাই নাই বনাব লাগিব।
অঁ অঁ মাহঁতে কি কৰিছে?
মা না
মা নাই মামা ঘৰলে গ'ল। অ হয়নি? অ, কাৰেণ্টো আহিলে অ' আমাৰ এইফালে।
অঁ, আমাৰ ফালেও আহিছে।
দেই ভাত কিহে বনাব? ভাত জানো কিহে বনাও। দালি অকমান আছে, কুন্দুলি কেইটামান আনিছিলো মানুহ এঘৰৰ পা সেয়াই বনাও নেকি?
উম। মই এই ঢেকীয়া বুটলি থৈছিলো, মই মাছৰ হতি বনাম নেকি।
অঁ, মাছ আছে।
অঁ, আছে।
অঁ, আছে। তোমালোকৰ এইফালে মাছ চাছ ওলাই ন।
ওলাই, আপোনালোকৰ ফালে নোলোৱাই নি?
ফালে নোলোৱাই নি, এই আমাৰ এইফালে ধৰিলে মানে ওলাই, এতিয়া হেৰি মাছ ধৰাই নাই।
অঁ।
ধৰিলে মানে ওলাই বাৰু, তাৰপা মানুহজনে কি কৰি আছে?
মানুহজন ইয়াত নাই, ঢেকীয়াজুলিত আছে।
অঁ, বাবাহঁতে কি কৰিছে?
বাবা আছেই নি মোৰ।
অঁ।
চাহ খালে?
খালে, চাহ পানী খালো। চাহ খালো মানে এইফালে ওলাই আহিছো। সেইফালে মানুহ এঘৰত খালো তাপা এতিয়া আকৌ নাখাওঁ।
অ।
অ, খুৰাই কি কৰিছে? খোড়া এইখিনি মানুহ এঘলৈ ওলাই গ'ল। অহাই নাই দেখোন ওথনিতে ওলাই গ'ল।
অ।
তাৰপৰা বাকী খবৰ, লোৱা আছে এইটো সেইখিনতে আছে পৰীক্ষা আদায় হল যে। অ, পৰীক্ষা আডাই হলে এতিয়া বহি আছে আৰু ঘৰত। পৰীক্ষা এতিয়া ভাল হৈছে বুলি কৈছে, মই এতিয়া বহি চাবলৈ যামহে সোমবাৰলে স্কুললে। বহি চাবলে গ'লেহে গম পাম, এতিয়া কি লিখিছে কি না লেখা গম পোৱা নাই।
অ।
অঁ, স্কুললে গ'লেহে গম পাম আও, কি কৰি থৈ আহিছে। সোমবালে স্কুল খোলা নহয় যাম।
অ'
বাইদেউ হতৰ লগত কথা চাহ খালে চাহ পানী নাই খোৱা।
আহ'
তাৰপা মাছ কিহে বনাবা আঞ্জা বনাবা নে নে ভাজি বনাবা।
ভাজিও বনাও আঞ্জাও বনাম।
আঞ্জাও বনাম অ' তাৰাপা তোমালোকৰ এইফালে পানী হয় নি-
হয় বৰষুণ দিলে পানী।
কেইটা মান অ' অ' পানীত চাগে মাছ আহে ন। আহে ধেৰ আহে। অ' লাঙি লাঙি পাতা নে নে এনেই ধৰিবলৈ যাই। চেপা পাতা এ লাঙি পাতে, অ' তোমালোকৰ ঘৰতো ৰাস্তা কিনাত নে তুমি ফুৰিবলৈ গৈছা। লাহ হৰন বজাই আছে যে।
মই এনেই অলপ ওলাই আহিছোঁ।
অ' সেইকাৰণে গাড়ী মটৰ চাইকেলৰ মাত শুনিছোঁ মই হৰণ বজাই আছে।
অ'
তাৰপৰা মা কেতিয়ালৈ আহিব।
মা জানো কেইদিন থাকে।
অ সিদ্ধান্ত নাই মানে মাকৰ বোলে ল'ৰাই পঢ়িবলৈ গ'ল এইখিনিতে বহি আছিলে মই বহি থকা দেখিছিলো তাৰ পৰা এতিয়া পঢ়িবলৈ গ'ল নেকি এয়া পঢ়িবলৈ গ'ল হ'বলা নে কলেই খাই আছে নো কল এটুকাৰা পকি আছে ধুম ধাম কল খাই আছে চেনিকল এটা
অঁ
অ কিন্তু কল বেছিকে নাখাবা চাহ নাখাও কল হেৰি বেছিকে নাখাবা বুলি কৈছিলো খোৱাও খেলিহে আছাহি কল খোৱা নাই
অ
তাৰ পৰাৰা বাকী তোমালোকৰ খুৰিহঁতৰ কিঘৰলে আহা নে তুমি যাও যাও ঘৰলৈ গ'লে আহা সিহঁতৰ ছোৱালী কেইজনী ভাল ন বাৰু পঢ়াত
ভালে
তুমি আহিলে চোৱা নে হেহঁতক পঢ়া শুনা কি কৰিছে কি নাই কৰা চোৱা নে
পাওঁ
চাও অঁ ঘৰলৈ আহিলে অকণমান সিহঁতক চাই মেলি দিবাচোন এই পঢ়াটো অকণমান এতিয়া পৰীক্ষাও হৈ আছে নহয়
অ পৰীক্ষা আদায় হ'লে
ডাঙৰজনী পৰীক্ষা আদায় হ'ল জানো সৰুজনী আদায় হ'ল বাৰু এল পি স্কুলৰ ডাঙৰজনী হ'ল নে নাই জানো আদায় আজি হ'ল নেকি অ', অ', অকমান চাই দিবা ঘৰলে গ'লে মানে চাই মেলি দিবাচোন।
অ'।
হাল বাইছে নে কি? হাল পথাৰতে এই পিছফালে পথাৰত আগফালে পথাৰত নাই বোৱা হাল। আগফালে পানী হৈ আছে অ', পানী শুকুৱাই নাই।
অ'।
পানীতটো থাকিলে মানে হাল বাই লাভ নাই নহয়, পানীটো যেতিয়া এদাই হ'ব তেতিয়া হাল বালে মানে অকনমান গেলিব। আৰু এতিয়া পানীত হাল বালে নাঙল নালাগিব নহয় সেইকাৰণে। আৰু সেই তাতে আমি পিছফালৰ মাটি ৰুই পেলাই হে আগফালৰ মাতি লৈ আহো মানে, পিছফালৰ মাটি সেইখিনি ৰুবলৈ হোৱাই নাই মানে হাল বাই থৈছে গেলা নাই মানে বস্তুটো। আকৌ আলি দিবলৈ আছেই। আলি দিবলৈ আছেই আলি আজি গৈছিলে বাৰু দিবলৈ দুটা আলি দিলে হেনো।
অ'।
এটাই কুৰখন ডাঙৰ বোলে বৰ কে মাৰি থাকিব নোৱাৰে হেনো গুচি আহিলে। তাৰ বোলো হ'ব এ এটা দুটা কে আলি দি থাকিলেও ৰোৱালে হৈ যাব।
অ'। আগফালে হাল বালে মাছ ওলাব চাগে?
চাগে? আগফালে হালবালে মাছ ওলাব তোমাক মাতিম ধৰিবলৈ আহিবা। চালনী আছে নে? আছে আছে, অ', মই মাতিম তুমি লৈ মেলি আহিবা চালনী।
অ'।
অ', ফোন কৰিম মই হেৰি মাছ ধৰিবলে। তাৰ পৰা মানুহ জন কেতিয়ালে আহিব? মানুহ জন কেইদিনমান অ', নি হাল বাবলৈ গৈছে নে কিনো?
হাল বাব লৈ গৈছে অ', ট্ৰেক্টৰ।
অ', অ', অ', সি ট্ৰেক্টৰ চলাই মানে? অ', অ', অ', তাত এতিয়া মানুহে ৰুইছে চাগে?
পায়বোৰ ৰুই হ'লে ইবাৰ পানী নহ'লে যে।
অ', হয় নি সেইফালে আগতীয়া চাগে খেতি আকৌ সেইটো চাইডে। উম, আগতিয়া। অ', আমাৰ এইফালে আক আগীয়া নহয়, আমাৰ এইফালে শেহতীয়া মাটিবিলাক ৰোৱা। আগতীয়াকে ৰুলে মানে উ হেৰি হয়, ধান নহয় চব পতান হয় উৰি যায় আকৌ সেইকাৰণে শেহতীয়াকে ৰু।
অ'।
অ', ৰুৱাটো শেহতীয়া হ'লে ধান ধুনীয়াকে হয়।
অ'। কঠীয়া ডাঙৰ হ'লনে নাই?
হ'ল নাই? কঠিয় ৰুব পৰা হোৱা নাই, এবেগেত মান হৈছে। হ'লেও ৰুব পৰা হোৱা নাই আৰু কুমলীয়া হ'লে মানে ঘূৰাই দিলে মানে ধেৰ চিগে অ', সেইকাৰণে মই বোলো অকমান বুঢ়া হ'লে মানে ৰুলে ভাল।
অ'।
তেতিয়া ইমান হেৰি নহয় আৰু তুলিবলে ভাল মানে কঠিয়াবিলাক। এ মই কঠীয়া নুতুলো মাত এইবোৰ ধেৰ আহে তাত পিছফালৰ মাটি আমাৰ কঠিয়া বিলাক পাৰি দিয়ে ধেৰ ধেৰ মাতি আহে ভাত এগাল এগাল খাব লাগিব সেইগাল মই কঠীয়া তুলিবলৈ হ'লে
উম তাকে
মই সেইকাৰণে হেৰি নকৰো, নোতুলোগে মানে খুৰাই তোলেগে
মই ৰুবলৈহে যাওঁ আও তোক ল'ৰা স্কুল বন্ধ দিলে মোমায়েকৰ ঘৰলৈ যাম বুলি কৈ আছে এতিয়া মোমায়েকৰ ঘৰত থবগে লাগিব আইতাকৰ সতে হেনে আহিব মোমাইয়েকৰ ঘৰত থবলৈ গৈছে তাৰপৰা ওচৰতে বায়েক এজনী আছে ভিনীহিয়েকৰ নিবলৈ আহিম বুলি কৈছ ভিনিহিয়েকেও এতিয়া মোমায়েকৰ ঘৰলৈ যায় নে বায়েক কৰ ঘৰলে যায় নে এতিয়া কলৈ যায় জানো যাব আৰু মুঠতে গৰম বন্ধ কিটাৰ দিনতে ফুৰিবগে আৰু
অ'
ব বকে ফুৰিবলৈ নিদিও আকৌ হোমৱৰ্ক কৰিবলৈ দিব নহয় চাগে গৰম বন্ধত সিহঁতক
উ এ কিবা কিবি শিকিবলৈ দিব লাগে
তাকে এ আমাৰ পিছফালৰ ছোৱালীজনীক টিউশন এটাও কৰিবলৈ কৈছিলো ইংৰাজী খিনি বোলো শিক কাই দিবা অকমান বুলি কৈছিলো তাই এতিয়া কলেজৰ পৰা এতিয়া সময় হয় নহয় জানো তাই আক কলেজলৈ গৈ থাকে এবোৰ আজিকালি এইবোৰ কিবা কিবি হেনো দেৰি হয় কলেজৰ পৰা আহা
অ
ক্লাছো লৈছে হেনো কিবা এটা
অ
দেৰি হলে আকৌ মই আকৌ বেলেগ টিউচন‌ ললে মানে পঢ়িব পঢ়োৱা
অ
অ সন্ধিয়া সময়ত এপাক এপাক অকনমান ইংৰাজীটো চাই দিলেই হ'ল বুলি কৈছো তাইক জানো কি কৰে এতিয়া আৰু ককায়েকেকো কৈছো চাবলৈ বোলো গৰম বন্ধৰ দিনকিটা ককায়েকক কৈছোঁ চাই দিবাচোন ঘৰতে থাকিবা তুমি বোলো সন্ধিয়া সময়ত অকমান অকমান চাই দিবা বুলি কৈছো এতিয়া কি কয়। চাই দিলে মানে হেৰি হব আৰু পঢ়িব।
অ'
তাত চাত লগাইছ নাই। তাত লগাই থৈছোঁ। চাদৰ এযুতি লগাইছো। এতিয়া বাৰিষা এতিয়া পথাৰলৈও যাব হ'ব এতিয়া মোৰ তাঁতখনো লগালো এতিয়া, তাতেকে বম নে পথাৰলৈ যাম জানোঁ। দুইটা চলাব পাৰো হাঁ আধি লগাইছে নেকি আধি আধি অ' মানুহ এজনীয়ে দিলে ননী সূতা ববলৈ- তাৰপা সেই লগালো এতিয়া ছখন তাৰপিছতে- কি হয় আৰু এতিয়া পথাৰলৈও যাব হ'ব এতিয়া ৰুবলৈ।
অ
বোকা নিদিয়াই নিদিয়াই বব লাগিব।
অ' তাৰ লগত মেখেলা লগাইছে নাই।
তাৰ লগৰ মেখেলা নাই লগোৱা লগাম হে। পিছলে লগাম আৰু খেতি উঠাৰ পিছত এয়া ওলোৱাৰ পিছত লগাম মেখেলা- এবাৰ মায়ে ফোন কৰিছে নে গৈ পাই।
মায়ে ফোন নাই কৰা।
নাই কৰা, অ'।
বাবা ওলাই গ'ল নে, নে ঘৰতে আছে?
বাবা ঘৰত আছে, দাদা নাই।
অ', অ', দাবা কেনিবা গ'ল?
অ'।
দাদা কিবা কৰে নেকি তোমালোকৰ?
দাদাই কাম কৰে।
অ', কাম কৰিবলৈ এতিয়ালৈকে অহাই নাই নেকি কাম কৰি। ন দেৰিকে আহে, নাই অহা দেৰিকে আহে, অ' অ'।
মাতি ৰুবলৈ দিন আছে।
মাটি ৰুবলৈ আহিবা নে, মাতি, মই ফোন কৰি দিম মাটি ৰুবলৈ আহিবা। তোমালোকৰ সেইফালে যদি নহয়, ফোন কৰিব মই তোমালোকৰ সেইফালে যদি ৰুবলৈ নহয়, তেতিয়া আহিবা মই ফোন এটা কৰিম নে ৰুৱে হ'বগে চাগৈ তোমালোকৰ সেইফালে। আমাৰ ৰুই ৰুৱালে, এইবাৰ মানুহ বিলাকে খেতিবোৰ দেখোন আগতিয়াকে কৰিছে।
এইবাৰ পানী নহ'লে যেন এবাৰ সেইটো কাৰণে আগতীয়া কৰিছে মানুহ।
অ' আগতীয়া কৰিছে, এবাৰ মানুহে আহ শাওঁনৰ পোন্ধৰ তাৰিখ মানলৈ খেতি উঠাবগৈ যেন পাইছোঁ।
অ'।
অ'।
আপোনালোকৰ
আপোনাৰলোকৰ ফালে নোঠে চাগে। আমাৰ ফালে নুঠিব, আমাৰ হেই দ মাতি যে আমাৰ পানীতো থাকেই যে পানীৰ কাৰণে ইমান প্ৰব্লেম নহয় আমাৰ। পানী থাকেই।
অ'।
পানীতো থাকা কাৰণে ভাল, দেৰিকে হলেওঁ ৰুবলৈ টেনচন নাথাকে আৰু।
অ'।
দ মাটি যে আমাৰ বাম মাটি নহয় যে, বাম মাটি বিলাকৰ অসুবিধা হয়, আমাৰ এইফালে চব দ মাটি। বাম মাটি নহয় মানে।
অ'।
উম। এইটো কথা।
হ'ব দিয়ক।
যাবা হ'ব, অ' এতিয়া হ'ব দিয়া ৰাখো।
অ', হ'ব।
অ', হব। ইন কলটো টিপি দিয়া। অ', মোৰ ইনকলটো তেতিয়া চাচ মিছ, চাচ মিছ কৰি দিয়া।